হেল্ল' হেল্ল'। আহ শুনিছো শুনিছো শুনিছো সেয়া। এই ভাতকেইটা খাই ল'ৰাটোক বিচনত মই শুৱাবলৈ চেষ্টা কৰিছোঁ। হে পৰ ৰাভা দিৱস দিনাখন আকৌ ইয়াৰ ঘটনা এটা ঘটিলে নহয়।
কি হ ল?
বৰলে কামুৰিলে।
অ মা সেইটো কি বৰল সৰু জাতটো নে ডাঙৰ জাত? ঐ হলেওতো বিষাই ন।
বিষাইছে মানে গোটেই মুখখন ফুলি গৈছিল গৈ।
মুখত কামুৰিলে?
কপালতে।
মই মৰি যাওঁ, তাৰপা কি দিলা বাৰু লগতে?
লগতে মানে তাৰ কি হ'ল মই গাটো ধুই আহিছো, ৰাতিপুৱা গাটো ধুই আহি সি মানে চাতি ফুটি কৰি আছে আঠুৱা ভিতৰত মই বোলো গৰম লাগিছে কি আঠুৱা খন খুুলি দিওঁ। বোলো সেইটো বোলো খুলি দিলো খুলি দি মই বোলো ভাতকেইটা পাতি লওঁ। তাৰপৰা সেই ভাত কেইটা পাতি লবলৈ গৈছো তাৰপৰা সি কান্দিলে তাৰপ পৰা কান্দা দেখি মই আহিলো, তাৰপ পৰা আহোতে মানে কপালৰ সি দে সি খোজুৱাই আছে মানে। তাৰপিছত মইনো ভাবিছো মহে কামৰিলে চাগে, মানে অকমানী কা দম উ মানে মহে কামুৰিলে যে দবৰা এটা যে উঠে সেই তেনেকুৱা এটা উঠিছে।
অ মাংসটো উঠি যায় নহয়।
অ তাৰ পৰা সেই দিনটো সেই তেনেকে থাকিলে একো সি বিষ চিষো হোৱা নাই। খালি মানে সি মুখখন ধুৱাবলৈ নিদিয়ে চুবলৈ নিদিয়েহে তেনেকুৱা, মই বোলো এনেই নিদিয়ে নেকি? ফুলাও নাই তাৰপা সন্ধিয়া মানে সাতটামান বজাৰ পৰা তাতো চকু এটা ফুলি আহিছে নহয় সেই
ইছৰাম বাকী মানে তাৰ চাগে বেছি বিষোৱা নাছিলে নেকি?
বি নাই কান্দাও নাই একো পোৱা নে খালি সি মুখখন মানে চুবলৈ নিদিয়ে আৰু ধুৱাব খুজিলে ধুৱাব নিদিয়ে মানে।
অহ
তাপিছত আ পিছদিনাখন ৰাতিপুৱাতো একেবাৰে চকু দুইটা চকু ম মুখে চুখে একে মস্ত এটা এটাকে ফুলিলে নহয়। কেনেকুৱা মানে ভয় লগা তাৰ পিছত আহে ডক্তৰ ওচৰলৈ লৈ গলোঁ তাৰ পৰা সেই ড ৰে চাই পেলাই মেডিচ দিলে সেই সোমদাল সোমাই আছিলে মানে
অ তেতিয়া সেইটো কাৰণে গম পালা আৰু, উম কিন্তু তুমি কি জানা? জানা হয় যদি জানিলা হয় মানে তেতিয়া এতিয়া ধৰা বোলে এনেকুৱা বিষাপ্ত পোকে বা এনেকৈ বৰলে বা মৌৱে কামুৰিছে এই পিয়াজ যে পিয়াজ আগলৈ হেৰি কৰিবা যদি গম পোৱা পিয়াজ পিচি পেলাই সেই ৰসটো লগাই দিব লাগে।
অ।
গম পাইছা নে ওলাই আহে মানে বিষ তোৰ ভাল হয় সম্ভৱ সেইডাল উলাও আহে। মানে আচৰিত গুণ এটা আছে পিয়াজৰ ৰস। মই আগৰ সেই গুৰ্ণাৰাম খি খনিকৰৰ কিতাপতো পাইছো আৰু এখন মই পুৰণা কিতাপত পাইছো এইটো কথা।
গম পাইছে নে? আৰু আৰু নহয় প্ৰমাণ পাইছোঁ মানে কেলে আমাৰ ডাঙৰ বাইদেউ ডাঙৰ বাইদেউ ঘৰত তেনেকে কোনোবা এজক মৌৱে কামুতে দিয়ে যে লগতে ভাল হৈ যায় ও। তাৰ মানে তাই অ প্ৰেক্টিকেলি কৰিও পাইছে নিজে মানে বা দেখিছোঁ মই আৰু সেইটো মোক বাও কামোৰা নাই দি দিব লগা অৱস্থা হোৱা নাই বাৰু।
উম
কিন্তু কথাটো জানি থোৱাটো ভাল ন এনেকুৱা কিছুমান কথা উম উম! হয় আকৌ সৰু ল'ৰা ছোৱালী চোৱা‌ চোন
তাকে কালিৰ পৰাহে চকু কেইটা ফুলা নাই দেই।
ইছৰাম ডক্টৰে হেৰি তাৰপিছত সোমডাল উলিয়ালে নেকি?
সোমডাল মই ঘৰত উলিয়াই দিলো সেইদিনাখন শুলে নহয় সি শুতে এনে একেবাই চেপি পেলাই উলিয়াই আনিলোঁ।
উম এতিয়া ডাক্তৰে ঔষধো দিছিল।
ঔষধ দিছে।
কি বুলি অনুমান কৰি পেলাই ঔষধ দিছিলে?
মানে এনেই কামোৰাটো মানে চিন পি ডক্টৰ বিলাকে জানে নেকি মানে কি অ--অ মই আকৌ ভা ভয় খাই আছিলো এই বিষাক্ত মকৰা এটা ওলাইছে যে আজিকালি সেইটো বুলি ভাবি আছিলো তাৰ পিছত মই আ বাৰপা সুধিছোঁ কৈছে সেইটো কামিলে এনেকুৱা নহয় সেইটো কামিলে মানে ইয়াতকৈ অকণমান জখমটো বেছি হয় ইয়াৰ খালি মানে জাষ্ট ফুটা এ হৈ আছে ফুটাটোতে মানে হুল সোমালে যেনেকে হয় সেই তেনেকুৱা হৈ আছে তাৰপৰা কৈছে সেইটো কামোৰা হয় মানে বিষে জ্বৰে মানে কিবা হৈ থাকিলে হয়
ইচ ৰাম-ৰাম
তাৰপৰা সেইটো নহয় মানে তাৰ সম্ভৱ মানে সহ্য কৰিব পৰা বিষটো ‌হৈ আছে নেকি কি সি মানে অঁ সি মানে তেনেকে ইমান থেনথেন পেন-পেন কৰি থকা নাই খালি মানে কি সি মুখখন চুবলৈ নিদিয়ে - সেয়াই-
সেইখিনি জেগা বিষাই মানে চুবলৈ নিদিয়ে সেইটোৱে - এতিয়া জামুৰি -
এতিয়া যাওঁ কালিৰ পৰা ফুলাটো নাই বাৰু কালিৰ পৰা একেবাৰে -
হওক দিয়া হওক -
তাকে হে -
এনেও ল'ৰা-ছোৱালীৰ ক্ষেত্ৰত এনেকুৱা হলে চাই আকৌ -
সি মানে ক'ব জনা নাই সি কৈ আছে মই - বেজি দি মানে বে শূল দাল সোমাই থকাৰ কাৰণে চাগৈ তাৰ খুচি বিন্ধি ন্ধি আছে নেকি - ন নাইে ন মে - হে মই বেজীটো দি খুচি দিলোঁ সেই ততি বুলি কৈ থাকোতে আকৌ - চকু কথা -
উম
হে মই বেজিটো দি খুচি দিলো খুচি দিলো কৈ আছে সেয়া তাকেই অকণ ভাল হৈছে উম
হয় কিয়
ডাঙৰ নোহোৱালৈকে নিজে একো এটা নাজানালৈকে
অ‌ আই বহুত কষ্ট বহুত কষ্ট বিশেষকে মাকঁতৰ আৰু
আকৌ কিবা এটা হলেও আপোনাৰ মাককে দুখটো দিয়ে ন নাই সেইটোতো একে কমন কথা ভাল হলে বাপেক ভাল যে সেইটো কাৰণে উম। উম
নাই বিৰাট সাৱধান আৰু মানে, ডাঙৰ নোহোৱালৈকে অলপ দিগদাৰেই মানে! খুব লাগে, কি কৰিবা আৰু জন্ম দিলে সেইখিনি কষ্ট মাক-দেউতাকৰ আছে আৰু! টো দেখা নাই! কিমান দিন কিবা আ তেনেকে টোপনি খতি কৰিলো অ'। দে ভাবিলে এতিয়াও সেই লাগে ।
হয় হয় হয়।
মাক-মাকে সেইদিনাখন সেয়া দেখিছা নে নাই? এই যে পানীত পৰা বাচ্ছাটো
অ' সাবটি যে ধৰি আছিলে । হয় দেই। উম । বেয়া লাগে দেই । উম
কি ক'বা!
মানে এনেকুৱা হয় ন সিহঁত কাৰণে গোটেই জীৱনটো ত্যাগ কৰা নিচিনা হয়।ল'ৰা-ছোৱালীৰ কাৰণে গোটেই
কেলে নহয় কোৱাচোন? সিহঁতে পাছতো এটা চিন্তা অনবৰত লাগি থাকে।
উম উম। তাৰপিছতো যে কিছুমান মানুহে যে সেই এই পৰকীয়া প্ৰেমত কেনেকে পাই বাউ, পৰে বাৰু! ল'ৰা-ছোৱালী মুখলৈ মানে এতিয়া ভাবিলে কিবা লাগে!
সেই মানুহে সুকীয়া
ত সেইবোৰো সুকীয়া মানুহ।
সেইয়া অ'
আচলতে তেওঁলোকৰ মানসিকতাত তু মানে কি মানে এই মানুহৰ মানসিকতা নহয় হয়, উম।
কি ক'বা আৰু!
সেইটোৱে।
তাকে বাকী আপোনাৰ গা ঠিকে আছে?
দিয়া আজি অলপ ভাল পাইছো দিয়া, এইকেইদিন মানে দুৰ্বল ভাবটোও আছিলে।
উম, উম উম, উম। এই গাটো দুৰ্বল হৈ থাকিলে খুৰি ভিটামিন ডি টো খাবচোন।
ভিটামিন ডি টো খাই আছো কেলচিয়ামৰ লগত মানে উ মেঘ হেৰি থাকে আমাৰ, তেল মেঘ দি বুলি থাকে। ভিটামিন ডি থাকে, কেলছিয়ামো থাকে, মেগনেছিয়ামো থাকে। মই সেইটোও খাই আছো। মানে মোৰ কল আছে নহয়।
উম উম। অ' সেইটো, উম উম।
বেমাৰ হ'বলৈ আয়াত আহে।
সেইটোৱে কি কৰিব?
তাৰ মাজতে কামসোপা, নকৰিলেও নহয়। খুন্দিলো খুন্দিলো।
অ' পিঠা বনালেনে? মই সেইদিনাখন আপোনাৰ হেৰি কঁঠালৰ পিঠা বনালো নহয়!
মই এ মই মালপোৱা বনাও আগতে। কিন্তু সিদিনা আজি তিনিদিনৰ আগত মই আৰু এটা কাম কৰিছোঁ। এই কৰি মানে এই কঁঠাল আছিলে, পকা কঁঠাল আনিছিলে। তাৰপিছত মোৰ বেমাৰে সেইকেইদিন মই এনেও মানে ইমান ভাল নেপাও। দুফুটা-এফুটা তেনেকে খাওঁ। অ'। মাল পুৰাই বনাও ধৰা চালি লৈ পেলাই আগতে মাহ চালে মই। দিওঁ। মই কি ভাবিলো মই বোলো আজি মই মানে নাই কিবা চাহ একাপ খাব মন গৈছে ভাটি বেলা সময়ত। কটি ল'বৰ আগত । আৰু মই এটা কাম কৰো ৰ, কঠাল ফ্ৰিজতো তো গোন্ধাইছে। যে মই এটা কাৰীৰ দায়িত্ব ম ইয়াৰ হেৰি এটা থৈছোঁ, তথাপিতো গোন্ধ আহে নহ? পকা কথালত
আহে আহে কঠালৰ চেন্ট্এটা আহে।
যেতিয়া গোন্ধালে মই কি কৰিলো লৈ আহিলো, আহি মিক্সিত দিলো দি পেষ্টটো বনাই ললো, লৈ পেলাই হেৰি কৰিলো এইটো কি কয়, মানে আলমাৰিটো খুলি ভাবিছো মই ইয়াৰ লগত আকাৰ দিম মই মানে আজি এয়াৰ ফাইটো উলিয়াই আনিলো মই বোলো ভাবিছো যে এয়াৰ ফাই মই এটা মানে এটা। আনকমন কিবা এটা কৰিম মানে। খেদি বুলি পেলাই মই কি কৰিলো এয়াই ফ্ৰাইটো আনি পেলাই মই বোলো পিঠা গুড়ি ও আছে বাৰু। এই ভজা পিঠাটো হেৰি দিম নে আটা দিম নে কি দিম? ভাবি ভাবি চুজি টেমা তো দেখা পালো। দেখা পাব মই কিন্তু আগতে বনাও। পোৱা নাই সেইটো বস্তু খাই ও পোৱা নাই ক'তো মালপোৱা তো খাইছো। আৰু কঠালৰ পিঠাটো। তাৰপিছত চুজি টেমাটো আনি অলপ ঘিউ তাত দি দিলো। কঠালৰ হেৰি খিনিৰ লগতে পেষ্ট এটা বনালো বনাই পেলাই মই অকনমান সময় ঢাকি পেলাই মই কেইটামান বাচন আ। লেটিক খোৱা বাচন কেইটা ধুই আনিলো আনি মই এইটো কৰিছো মাত্ৰ। তিনি মিনিট মান চ খিনি দিছো এটো এয়াৰ ফাই। মানে এনে আইডিয়া কৰি লৈ পেলাই অ এনে আইডিয়া কৰি। দি লৈ আহি পেলাই মই এটা বাউল লৈছো তাতে সুমোৱা সম ব আৰু এটা। অ। মোৱা জোখৰ বাউলটোত মই অকনমান সানি লৈছো তাত কাগজ এখন কাটি পেলাই ঘি সেই জোখ।
হয়।
কাগজ খতো সানি মই সেই পেষ্টটো পেলাই দিছো তাতে কি লৈ পেলালে। নক বখি দিয়াৰ মান পিঠা । ত আমি বৰ পিঠা বনাওঁ ন। মই তাতো বেকিং নিদিওঁ মই নিজে খাব লগা হলে মানে। তাৰ উ মই তাত বেকিঙো দিয়া নাই নিদি পেলাই সেইটো। তাৰপিছত মই দহ মিনিটৰ কাৰণে দিছো দেই। মিনি চাম যদি নহয় মই আৰু পাঁচ মিনিট বেছিকে দিম। দহ মিনিটত পেলাই তাৰপিছতে মই অকমান বাহিৰত। ওলাই সোমাই এনেকে ইটো সিটো কৰিছো দহ মিনিট হৈ গৈছে সেইটোতো অফ হৈছে। আহি উলিয়াইে সুন্দৰ এটা মানে তোমাক কি কম আৰু খুলিও গৈছে আনকি জান আৰু ইমান। ধুনীয়া লাগিছে মই লগা লগে ফোন কৰিছো মোৰ জানা মই আজি কঠাল লওঁ তুমি মালপোৱা বনাব প দিছিলা আৰু এটা বেলেগ বস্তু বনালো এনেকুৱা ৰাচ্তা ক চিন লাগে আকৌ এনে, আহি আকৌ গা পা ধোই চাহ খাই লয় ন। চাহ কাপ খাব বুলি মই কিন্তু খালো এটো। চাহৰ লগত কাটি পেলাই। ভালে কৰি ৰাস্তা এ খালে। খাই পেলাই মই ভাবিছো ৰাতিপুৱা অলাহ।
উ।
এওঁ মানে ভাল পাই পেলাই গোটেইখিনি খাই দিছে এই কৈছে মই আৰু কঠাল আনিম এতিয়া।
মই বস্তুটো কওঁতে মই ভাবছো মানে কেক বনালে মই ঘৰত চুজি দিওঁ মানে।
অ মই চুজিৰে কেক নবনাও দেই।
অ মই কেকোৰ সেইটো তেতিয়াই ভাবিছো মানে খাবলৈ চাগে মজা হ'ব।
কাপত মজা আহিছে ফুলিও গৈছে। জানে বেকিং দিয়া হয়ানে আৰু।
চুজি দিলে আপোনাৰ বস্তুটো স্পঞ্জিটো বেছি হয়।
স্পঞ্জিটো বেছি আৰু এটা আহি পানীটো এবজৰভ কৰে ন অকন সমত থৈ দিওঁতে মানে বস্তুতটো হেৰি যায়। ফুলি যায় মই। বোলো এ মই এনেকে মানে নিজে নিজে আইডিয়া কৰি কিছুমান বস্তু।
এইটো ভাল কথা ক'লে এইটো ময়ও বনাইছো বুলি সেইদিখন। মালপোৱা বনালো মই মানে বেকিং দি পেলাই বনাইছিলো। কিন্তু মানে ইমান কোমল হৈছে খাবলৈ বেলেগ। কিন্তু চেনিী তেনি একো দিয়া নাই মই অকল কঠালৰ মিঠাটোৱে উম।
দিনা যে বনাইছো এয়াৰ ফ্ৰায়াৰ মই তাতো একো চেনি দিয়া নাই নহয় কিন্তু সুন্দৰ নহয়।